অহ, কি কৰিছা?
মই এনে আছো।
অহ, ভাত খালা?
অ খালো, তুমি খালা?
অ, নাই খোৱা, নাই খোৱা মই, খামহে অলপ পিছত
আহ, ইমান দেৰি হ'ল এতিয়াহে খাবা তুমি
অ, মানে এ আজি আলহী আহিছিল যে ঘৰত সেইটো কাৰণে মানে খোৱাই নহলে ভালকে, ত' খাম আৰু অলপ পিছত, আলহী গৈছেহে, আলহীক খোৱালো, তাকে আজি মই ধুনীয়া চাট, কি কৈছা?
এতিয়া য খালে তুমি ৰাতিচোন
ৰাতি নাখাওঁ চাগে আৰু ৰাতি ভাত নাখাম চাগে, এতিয়াই খাই ল'ম তাৰপিছত, ৰাতিলে নাখাওঁ আৰু মানে, ইমান বেছিকে খোৱাতটো ভাল নহয়। হয় ন, স্বাস্থ্য অকমান বেছিয়ে বাঢ়ি যায়গে, বেছিকে খালে।
সেইটো মানে কি জানে, ৰাতি হ'লে অকণমান কমাই খাব লাগে, বুজিছা পাতলা আহাৰ, তেনেকুৱা খাব লাগে। পাতল আহাৰ
পাতল আহাৰ খাব লাগে, দি কয় দুপৰীয়াটো অলপ ভালকে খাব লাগে। ৰাতিটো অলপ কমকে খালেও চলি যাব, বা নাখালেও চলি যাব, বহুতেই ৰাতি নাখায় মই জনাত মোৰ দেউতাই নাখায়, তা ৰাতি ভাত কেতিয়াবা তেওঁ ৰুটি এটা খাব, উম।
ডেইলি কৰে নেকি তেনেকুৱা?
ডেইলি কৰে, মানে দেউতা চুগাৰ আছে যে চ', চুগাৰৰ কাৰণে মানে সেইবিলাক ইমানকে নাখায় আৰু। মানে যিমান পাৰে মুখখন মুখখন আ মুখখন অলপ চম্ভালিব পাৰে আৰু নাখাও বুলি ক'লে নাখাও, নাখাব পাৰে।
চুগাৰ পেচেন্ট বিলাক কি মানে ভাত বেছি খাব নালাগে নেকি?
এইটো থাকে যে, ভাতৰ এটা আমাৰ মাৰ নাথাকে জানো? ভাতৰ মাৰটো সেইটো চুগাৰৰ কাৰনে বহুত বেয়া এইটো মিঠা নহয় জানো, আমাৰ ঘৰত আপোনাৰ ভাত খোপা অলপ মিঠা হয় নহয়। সেইটো কাৰণে মানে সেইটো খাই দিয়াৰ লগে লগে অলপ বেছিকে বাঢ়া চান্সটো থাকে, খালেকে উখোৱা চাউলটো খাব পাৰা। ছুগাৰ পেচেণ্টে। ওখোৱা চাউলটো মানে তাতটোএকো নাইকিয়াই হৈ যায় ভাতৰ মাৰটো। ত' সেইটো কয় আৰু চুগাৰৰ কাৰণে বহুত ভাল বুলি পিনে আৰু চুগাৰৰ কাৰণে তুমি জামুক খাব পাৰা। জামুক জাপ, উম কোৱা?
হেৰি মানে চুগাৰ পেচেণ্ট বিলাকৰ কি মানে লক্ষণ বিলাক কেনেকুৱা?
লক্ষণ বিলাক মানে তেওঁলোক কৰ বহুত ভোক লাগে। ভোক লাগে, তাৰ পিছত পেচাব ধৰে বহুত কে আৰু ভাগৰুৱা লাগে, তেনেকুৱাই আৰু। বহুতৰে বেলেগ বেলেগ লক্ষণ থাকে। কিন্তু আমাৰ দেতাৰ মানে সেনেকুৱা আৰু লক্ষণ বিলাক। ত' গম পাওঁ আৰু। বাকী কিছ মানে আৰু চুগাৰটো হ'লে কি হয় তোমাৰ যদি, অ দেহত যদি কিবা ঘাঁ ফুহা থাকে অলপ শুকাবলে দিগদাৰ হয়। গম পাইছা আৰু মানে অপাৰেচন কৰিবলে অলপ মানুহৰ অসুবিধা হৈছে।
তেজটো বোলে তেতিয়া নৰসে, বুইছানে নাই?
বস্তুবিলাক নুশুকাই যে শুকাই নুশুকালে পিছত মানে বেয়া ৰূপহে ধৰে গৈ।
দিগদাৰ আৰু হয় দিয়া।
বৰ দিগদাৰ চুগাৰ কয় নহয়! এবাৰ চুগাৰ, হ'লেকে আৰু বেলেগ বেমাৰ নালাগেই বুলি কয় মানুহে। সেইটোকাৰণে মানে, অ' তুমি এইটো খাৱ ৰাতি তিতা খাব পাৰা তিতা কেৰেলাটো। বহুত ভাল। নৰসিংহ খাব পাৰা। তাৰপিছত আৰু হেৰি ছজনা যে, ছজনা বহুত ভাল। ছজনা গছৰ পাতটো তুমি উহাই পিনে খাব পাৰা। তাৰপিছত জামুকৰ গুটিটো শু শুকাই পিনে তুমি পিচি কৰি খাব পাৰা, বহুত ভাল।
সি পানীত খাব লাগে নেকি! জামুকৰ গুটিটো।
অ' জামুকৰ গুটিটো তুমি শুকাবা। দুদিনমান শুকাবা নহয় শুকুৱা তাৰপিছত গুড়ি কৰিবা, গুড়ি কৰা এই পাউদাৰটো, পাউদাৰ। পানীৰ লগত মিহলাই সদায় এগিলাচ-এগিলাচ। খাব পাৰা, বহুত ভাল। উম। আৰু চুগাৰ হ'লেকে তুমি আলু খাব নোৱাৰা দিয়াচোন, আলু খাব নোৱাৰা, বহুত বস্তু তুমি খাব নোৱাৰা। কাৰণ চোৱা। চব বস্তুতে, হয়, চব বস্তু যে নি। নেচাৰেল চুগাৰ এটা থাকে ন! তুমি ফলেহে, ফল হওক। ভাত হওক, যি হওক, খোৱা বস্তু চব বস্তুতে। কিন্তু, সেইটো হৈ যোৱাৰ পিছত। তুমি যেতিয়া খাব নোৱাৰিবা! খাব নোৱাৰা বাবে তুমি এনেই ক্ষীনাই যাবা। তোমাৰ, লোভটোও বাঢ়ি যাব তেতিয়া। মানে চুগাৰ পেচেণ্টৰ বহুত ভোকো লাগে।
খাবও নহয় এনেকি
ও নহয়, কৰিবও নহয়। বৰ মানে অশান্তি। কি ক'বা আৰু! তাকে, সেইবিলাক আমি আৰু তুমি সেইকাৰণে এক্সাচাইজ কৰিব লাগে। মানে তুমি এক্সাচাইজ যিমান কৰিবা, তোমাৰ ঘামটো যিমান ওলাব তেতিয়া তুমি সিমানেই মানে, সেইবিলাক হা নিজৰ কাৰণে ভাল। তোমাৰ মানে চুগাৰটো, তেতিয়া মানে। কণ্ট্ৰলত। থাকে আৰু উম। সেই কাৰণেই মানে চুগাৰ পেচেণ্ট হলে ন সেইকাৰণেই কমকে খাবা কমকে খালেহে এক্সাচাইজো কৰি দিবা। ত সেইটো তোমাৰ নৰ্মেল ত থাকে
চুগাৰ প্ৰেচাৰাক শকত হয় নেকি বাৰু মানুহ বিলাক।
হকট খিন বুলি ক'ব নোৱাৰা চবৰে। থাকে চুগাৰটো চবৰে থাকে ন কিন্তু যেতিয়া বাঢ়ি যায়গৈ তেতিয়া সেইটো বেয়া আৰু। আৰু চুগাৰ একেবাৰে নাইকিয়া হলেও বেয়া মানে। চুগাৰটো নীল হৈ যায় বুলি কয় ন। অ। সেই মানে নৰ্মেল থাকিব লাগে আৰু নীল হলে মানুহৰ। মাথা চাথা ঘূৰাই একেবাৰে কিবা হৈ যায়গে নহয়। বেহোচ হৈ যায়গৈ। আকৌ তুমি সেই মানুহজনক তুমি যদি তুমি চুগাৰৰ বিজাই আকৌ সেই মানুহজনকে আকৌ ৰসগোলা খুৱাব লাগিব সেনেকুৱা তাইপ। পৰ।
তোমাৰ মানে নলেজ আছে ন। চুগাৰ।
অ ঘৰতে আছে। আছে যে সেইটো কাৰণে।
ঘৰতে পেচেণ্ট আছে আৰু খোৱা বোৱা হে জানিছো এতিয়া কে কেনেকৈ কি খাব লাগে।
উম উম উম সেইটোয়ে পৰাপক্ষত মানে এইটো বস্তু হব নিদিয়াই ভাল আৰু বুজিছা।
হয়। কি জানাত। কোনেনো জানে কাৰ লগত কি হ'ব হয় নহয়।
একো নাজানে একো নাজানে। সেইটো কাৰনে নিজে আমি মানে ভালে। থাকিব লাগে আৰু যে উম খোৱ বোৰৰ ওপৰত যত্ন। যত্নতটো লাগিবলে হওক আৰু যি হওক হক আৰু বুলি পিনে। মানে খাই দিব নালাগে। হ দিয়া আৰু খাব লাগে কিছুমান ক্ষেত্ৰত জপ দিয়াই কিন্তু মানে খাব নালাগে চব বস্তু যিমান বেছি খাবা ন সিমান বেয়া মানে উম, কই ন তুমি যদি ভাত কেইটাত ভাত কেইটাও তুমি অ সেইটোয়ে, তুমি যদি তুমি আম বোলে খাই বহুত ভাল পোৱা তুমি যদি আমটো খালা খালা বেছিকে অভাৰ কে খাই লে, সেইটো তোমাৰ ব বত হজম হৈ যাব, সেইটো পৰাও তোমাৰ অসুবিধা হ'ব, সেইটো কতে পা কথা
ম ক ল প পাপেইট বুলি ।
উম হুম সেইটোৱে। মৰিচা শাক খোৱা নে নোখোৱা তুমি?
মৰিচা শাক মানে কেনেকুৱা আছিল বাৰু, ম মৰিচা শাকটো?
এইয়াইটো দুটা মৰিচা পায় এটা ৰঙা পায়, এটা এনেকুৱা হেৰি পায় কি কয় আমাৰ ঘৰত একে বহুত লাগিছে গম পাইছা নে যতেই তাত যতে ততে লাগি আছে মৰিচা শাক, বৰ নাই নাই এনে বনৰ কিৱা তাৰ পিছত গুটি পৰি পৰি পৰি পৰি অ, গুটি পৰি, পৰি দেখো এতিয়া একেবাৰে বহুত হৈছে
খাব লাগে দে, খাব লাগে এই
খাই ধুনীয়া লাগিছে
অ পাইছে বাৰু কিবা কি কৰিছে আছিল যোৱা
অ অ অ অ, এতিয়া ঠাৰি কেইডালো ধুনীয়া লাগেও খাই, পাত খিনিৰ লগত একে আলুৰ লগত ভাজিবাচোন কি মজা জা লাগে খাই দালি অ হ'ব লাগে। উম।
দালি লগত উ ভাল লাগে পাতবোৰ তিতা লাগে নেকি খাওতে
নাই নাই নাই নাই পাতটো তুমি সাৰ তকাৰিও খাব পাৰা নহলে ভাজি কৰিও খাব পাৰা সেনেকে পাৰা আৰু মানে জি টিৰ লগতে খাব পাৰা ধুনীয়া তুমি কেতিয়াবা যদি পাৰা চালাত তাইপো খাব পাৰা । কিছুমান বস্তু ভাল আছে মানে প্ৰকৃতিৰ পৰা আমাক বহুত খিনি বস্তু দিছে আমি । খালি বিচাৰি পিনে ভালকে খাব জানিব লাগে।
খাব পাব, বেছিছা নেকি? ঘৰত বনাইছা বোলে।‌ কৈছা।
নাই! নাই! নাই! নেবেচোঁ, মানে এনেই লাগি আছে ঘৰত কেতিয়াবা বোলে, এ শাক পাচলি পতককে যদি নাইকিয়া হয় বজাৰতো যাব নোৱাৰি ন। তেতিয়া মানে পতক কে কাটি কৰি পিনে অলপ আৰু, লৈ লওঁ আৰু খাই দিওঁ সেনেকে।
এই মানে এনেকুৱা মানে বহুত বেচে ন। বজাৰত দেখা প হয়, ৰঙা ৰঙা যে
অ' অ' ৰঙা ৰঙা এজাত আছে। সেইটো, সেইটো, উম! উম! উম! ৰ ৰঙা, ৰঙা, আমাৰ তাত সেউজীয়াটো আছে, ৰঙাটো ভাল বুলি কয়, ৰঙাটো আইৰনৰ কাৰণে বহুত ভাল! উম
বজাৰৰ মানে দেখা পোৱা এইবিলাক চাগে খেতি কি কৰে, বোলোঁ, ইমান এসোপা এসোপা লৈ আনে
উম! উম! উম! হ'ব পাৰে, খেতি কৰিব পাৰে, দেই মানুহ বিলাকে, বহুত খেতি কৰে আজিকালি, বিভিন্ন খেতি কৰে মইতোঁ ভাবিছো মই কচু খেতিকে ষ্টাৰ্ট
অ' মই ত, মই তাকে কব বিচাৰিছোঁ মানুহ কচু খেতিও কৰে বুইছ নে?
অ' কৰে কৰে কৰে! কচু কিন্তু বৰ ভাল দেই, ক'লা কচু কচু টো খাবাচোন, ক'লা ঠাৰি কচু টো। আইৰনৰ কাৰণে বিয়াত ভাল, তুমি যদি, উম!
তুমি কি জানা, লোকেল চোৱা খাব লাগে বুজিছা।
লোকেল চৰাইৰ লগত খাবা, ধুনীয়াকে অলপ ঝাল কৰি দিবা তাৰ পিছত খাই থাকিবা আৰু তৃপ্তিৰে কি ধুনীয়া লাগিব নহয়, তোমাৰ কিন্তু ব্ৰইলাৰ লগত খাই ভাল নালাগে।
এই তেচ নাই, তেচ নাই
ব্ৰইলাৰ খাই লাভ নাই অঁ! বইলাৰ খালে খালি বেজি সোপা পাকে খাই থকা নিচিনা মেডিচিন সোবা খাই থকা নিচিনাই হয় আৰু মই একেবাৰে খাব নোৱাৰো ব্ৰইলাটো একেবাৰে বমিয়াই আহি যায় মোৰ
হয় নেকি
উম লোকেলটো হ'লে মই খাওঁ
কিন্তু গাওঁ ভুই হে পোৱা যায় বুজিছা নাই মানে খুব আঁ কৰে ন
আজিকালি ইমানো গাঁৱতো ইমান পা পোহপালন নকৰে নেকি হয়নে চবেই বেছিয়ে দিয়ে চাগে
আজিকালি মানে ব্ৰইলাৰটো মানে তৎক্ষণাৎ পাই যায় ন সেইটো কাৰণে মানুহে মানে পাহৰিছে এইবিলাক বুয়িছে নে নাই
আৰু কম খৰচ হয় যে কম খৰচতে হৈ যায় উম বাট সেইটো কাৰণে যে আমাৰ কিমান দিগদাৰ হৈছে মানে আমাৰ দেহৰ কিমান ক্ষতি হৈছে কাৰণ ব্ৰইলাৰ কিমান দিনত বহুত সোনকালে এমাহতে সিহঁতে ডাঙৰ হৈ পিনে খাব পৰা
বেজি দি দি সিহঁতক ডাঙৰ কৰে না
কৰে অঁ সেই ইটো কাৰণে বৰ দিগদা ডাঙৰ ডাঙ ত' তাৰপিছত কি হৈ যায় যে সেই বেমাৰখিনিটো আমিয়ে পাওঁ সিহঁতৰ যি বেমাৰ হয় দিয়াচোন
সেইটো বস্তু যিমান দিনৰ হ'ব হ'ব লাগে সিমান দিনত ন নোহোৱাকে যদি তাক বেছি কৰি খাওঁ হবইতো
দিবই আমাৰ শৰীৰক কাৰণে, উম বাৰু ঠিক আছে হাঁ ৰাখিছো হেল্ল, ৰাখিছো হা।